হেল্ল'।
হেল্ল'
হেল্ল' অ
অ শুনি
শুনিছা নে
শুনিছা শুনিছো ঠিক আছে
ন এই টোপনি উঠিছে এইখন কতে হ
অকমান চাইত হৈ দিয়া
উম উম উম কিমান টাইম পালেহি
যে
অ এতিয়াহে
চুকীয়া ক
উম উম অ অ ল গ
কৰবিলে ৰৈ আছো মানুহ ধেৰ
উম উম ভাত আৰু প নাই ভাত পানী
ভাত এৰি খালোঁ এতিয়াই জলপান অকণমান
অ অ
হ জলপান খালো হা জল পান খালো পছ
শুনিছা নে কি হেল্ল' অ মই শুনিছো হ
শুনা নাই নেকি?
ভাত কিহে? শুনি আছো।
জলপান খালোঁ জলপান খালোঁ কৰি আছোঁ, আকৌ বোলে ভাত কিহেৰে?
অ, সেইটো শুনা নাই। কি জলপান?
চিৰা জলপান।
অ চিৰা। দৈ নে? নে এৰা? দৈ নে?
হা? হেল্ল'
উম দৈ অলপ কালি দিছিলে।
অ, অ।
হেল
তাকে অ। উ এইটো কি এতিয়া অহা হব কেতিয়া?
যাম আৰু। যাম বোলো কাইলে বোলে।
অ উ
অ কৰপৰা? অ কেইটা বজাত? আছো মাই খানা বহুত দিন হয় ন সেইয়া
হৈছে।
হা গম পাইছো। অ। টাইমটো বেয়া হ'ল আকৌ।
এ
হেল্ল' হেল্ল'
হেল্ল' শুনিছা নাই? শুনিছা নাই? হেল্ল' হেল্ল' ধুইত হেল্ল'